অ শুনিছো দিয়া
অঁ কি কৰি আছা
অঁ অলপমান জিৰণি দিছিলোঁ ৰ'বা ভাত পানী খাই পেলাই অলপমান বৰষুণত অলপমান এনেই অলপমান
অ', অ', ঠিকে আছে। বৰষুণ বতৰ ঠাণ্ডা বতৰ অলপ আজি অ' অ' অ' হয়।
অ', তাকেটো।
মই মানে তোমাৰ লগত আজি এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছো। উম, বিষয়টো মানে হৈছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবো মই। উম নিচা নিচামুক্ত অসম।
অ', নিচামুক্ত অসম হয় হয় হয় ঠিক ভাবিছা কিন্তু। মানে ইমান নিচা কৰা হৈছে আজিকালি এই মানে ল'ৰা ছোৱালীসমূহ। মানে ৰাস্তাই ঘাট তে মানে আজিকালি প্ৰায় দেখা পোৱাই হৈছে।
তাকেইতো মানে এই নিচা মানে বা মাদক দ্ৰব্য বিলাকৰ মানে এনেকুৱা প্ৰচলন হৈছে। উম, যে মানে আজিকালি প্ৰত্যেক মানে গলিয়ে গলি আজিকালি এই মানে ড্ৰাগছো উপলব্ধ হোৱা বুলি ক'ব পাৰি মানে। পাণ দোকানতো বোলে আজি আজি কালি মানে ড্ৰাগছ উপলব্ধ বুলি এনেকোৱা শুনিছো। মানে ইমানেই প্ৰচল চলন বৃদ্ধি পাইছে। গতিকে এই বিষয়বোৰৰ বিষয়ে অকমান আলোচনা কৰো আজি।
ঠিক কথা ঠিকেই ভালে কৰিব পাৰি অ'।
তোমাক যদি মই প্ৰথমে সুধোঁ যে আমাৰ এই নিচা জাতীয় দ্ৰব্যবোৰে আমাৰ শৰীৰটোৰ কিবা ক্ষতি কৰেণে বা কেনেধৰণে ক্ষতি কৰে?
অ', নিশ্চয় ক্ষতি কৰে এইবিলাক যদি নিচা জাতীয় দ্ৰব্য তুমি প্ৰথমতে কলা ড্ৰাগছ। ড্ৰাগছ খালে মানে লৈ থাকিলেতো লবই লাগিব। লৈয়ে থাকি লৈয়ে থাকিব লাগে মানে এবাৰ যেতিয়া নিচা টো হৈ যায়। আৰু সেইবিলাক সেৱন কৰিলে তোমাৰ হাওঁফাওঁ আৰু হৃদপিণ্ড আৰু তোমাৰ পেটৰ অসুখ।
পাকস্থলী আদি সকলো মানে বি বিকল হৈ যাব।
প্ৰথম প্ৰধান মানে এটা হেৰি ৰোগ আছে কেঞ্চাৰ। সেইটো মাৰাত্মক বেমাৰত মানে ষ্টেজ ফ'ৰলৈয় পাই যায় আৰু যেতিয়া ধৰা পৰে মানে ইমান মানে মাৰত্মক বেমাৰ সেইটো। মানে এইবিলাক মানে এই ড্ৰাগছসমূহ।
বৰ ভয়ংকৰ মানে ৰূপত আজিকালি মানে নিচাবোৰ মানে বিশেষকৈ আমাৰ অসমৰ এই নগাঁও জিলাত মানে ড্ৰাগছ ৰ বৃহৎ এটা মানে ঘাটি কেইদিনমান আগত উৎখাত কৰিছে প্ৰশাসনে। তেনেকুৱা ধৰণৰ বাতৰি এটা পাইছো। গতিকে মানে প্ৰশাসনে এইবোৰত ফলত অকমান চকু গুৰুত্ব ৰাখিব লাগে। কাৰণ কিয় আমাৰ মানে প্ৰজন্মসকলে বৰ্তমান বহুত বিপথে পৰিচালিত হৈ আছে। অ', তেওঁলোকে মানে উচিত কৰ্ম সংস্থাপন নাপায়ো তেওঁলোক হতাশগ্ৰস্ত হৈ মানে এইবোৰ বেয়া পথে গৈছে উম আজিকালিতো মই দেখিছো মানে এই উম, দেৰি দশম শ্ৰেণী বা হাই ছেকেণ্ডৰী পঢ়া আহ ভাল ছাত্ৰ ছাত্ৰীসকলেও আনকি চিগাৰেট হাতত মই দেখিছো। তুমি দেখিছানে?
প্ৰায় ভাগৰে তেনেকে থাকিবই। সৰু ল'ৰা ছোৱালীবিলাকৰো।
চিগাৰেত হাতত লৈ মানে তেওঁলোকে যি মানে এক মানে তেওঁলোকে ভংগীমা তেওঁলোকে কিন্তু এতিয়া সেই টো বুজি পোৱা উঠা বুজি উঠা নাই।
নাই নাই বুজি উঠা নাই, সিহটে ভাবিছে অ অ এইটোৱে সিহঁতে মানে ভাবিছে এইটো এটা মানে বহুত ডাঙৰ কাম কৰিলোঁ আমি। মানে ছিগাৰেত লৈ পেলাই আমি বহুত ডাঙৰ হৈ গলো, আমি সৰু হৈ থকা নাই। এই এনেকুৱা মানে মানসিকতা- এটা হৈ গৈছে আৰু সকলোৰে মানে ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত।
উম ঠিক কৈছা, মানে গতিকে এইবোৰৰ ওপৰত অকণমান অভিভাৱকসকল বা শিক্ষক শ সৈতেও চকু কাণ গুৰুত্ব ৰাখিব লাগে যাতে ক' ক'ৰবাত যদি এনেকৈ দেখে, দেখিলে যাতে মানে আগতে আমাৰ কি আছিল আগতে যদি আমি হোমৱৰ্ক কৰিও নিয়া নাছিলোঁ মানে তেয়া এতিয়া আমাক কি কৰে ঘৰৰ পৰা মানে অভিভাৱক মাতি আনি, আমাক মানে সকলোৰে মানে শাস্তি প্ৰদান কৰে। উম', কিন্তু আজি কালিতো ছাত্ৰ-ছা ত্ৰী সকলক শাস্তি নিদিয়াই হ'ল। শিক্ষক, শিক্ষয়িত্ৰী সকলে কথাই নুশুনাই
মানে নিজৰ মাজতে মানে বজাই ৰাখে আৰু শিক্ষক-শিক্ষয়িত্ৰী।
চেকনিৰ আগত বিদ্যা বুলি যিটো কোৱা হয় আমাৰ সময়ত। মানে চেকনি থাকেই মানে প্ৰত্যেকজন শিক্ষাগুৰু হাতত।
হয় হয়, অ নিশ্চয় নিশ্চয় আমি এতিয়া মানে এই ভাল খিনি কোপ খাইছিলো আৰু আমি। কব গ'লে, কিন্তু আজিকালি এইবিলাক নাইয়ে।
নাই আজিকালি মানে শিক্ষক শিক্ষয়িতীয়েও গুৰুত নিদিয়া হ'ল, গতিকে ছাত্ৰ-ছাত্ৰী সকলেও মানে ভয় নকৰে শিক্ষক সকলক। আৰু তেওঁলোকে মানে বিপথে পৰিচালিত হ'বলৈ বা এইবোৰ মাদক দ্ৰব্য সেৱন - কৰিবলৈও মানে
উম উম উম, হয় হয়। আৰু মাদকদ্ৰব্য কথা ক'লে এই মদ বোলা বস্তুটো কিন্তু অতি ভয়ানক সেইটো।
জানায়ে, অ হয় হয়।
অ সেইটো কাৰণেতো আজিকালি মানে কিমান কিমান মানুহৰ মানে পেটত পানী জমা হৈ পালাই এ মানে চিকিৎসালয়ত পৰি থাকে, আৰু মৃত্যু মুুখত পৰে কেতিয়াবা। হয়ে আছে দিয়া।
ঠিকেই আৰু এই মানে আহ' মাদক দ্ৰব্যসমূহৰ ফলত এই মদ্যপান কৰি মানে যিসকলে গাড়ী-মটৰ চলাই তেওঁলোকৰ কিমান ভয়ংকৰ অ অ ভয়ংকৰ এক্সিডেণ্ট ভয়ংকৰ দুৰ্ঘটনাসমূহ উপতত হয়। এই
হয় হয় হয়। নিশ্চয় নিশ্চয়, মানে যোৱা বছৰৰ ঘটনা চাগে মানে পাহৰিলো তুমিতো জানা চাগে এই মানে সিফালৰ মানে এখন কলা গাড়ী ডাঙৰ গাড়ী এখন মানে খুন্দা লগাই দিছিলে মানে এই এই কি বুলি ক'ম এতিয়া মই হেৰি হেৰি ফুটব্ৰিজ বুলি কওঁ যে আমাৰ,
হয় হয় হয়।
অ তাতে মানে ইমান ডাঙৰকে খুন্দ লাগিছে নে প্ৰায়ভাগ মানুহ মানে গোটেই তাতে মানে নিহত
নিহত হৈছে। আৰু কেইদিনমান আগত এই এ দুগৰাকী কি ছাত্ৰী আৰু এজন ছাত্ৰ ইউনিভাৰ্চিটিৰ এনেকুৱা নে শিক্ষকে আছে তেওঁলোকে তেনেকে শৈক্ষিক আছিল। কৰো মানে, এনেকৈ ক'ৰবাত বাহত পাৰ্টি কৰি আহা বুলি শুনিছিলোঁ শুনি মানে নিশা প্ৰায়। দুই তিনি বজাত বোলে একেবাৰে ভয়ংকৰ এক্সিডেণ্ট হ'ল। দুৰ্ঘটনা সেই দুৰ্ঘটনাত মানে থিতাতেই, প্ৰায় তিনিওজনে নিহত হল। গতিকে মানে উম এনেকুৱা মানে, দুৰ্ঘটনা সমূহ আজিকালি তুমি যদি মানে বাতৰিত বা বাতৰি কাকত খন পঢ়াত হয়তো তাতে তুমি দুই তিনিটা দুৰ্ঘটনাৰ কথা দেখিব পাই বা শুনিবাই।
নিশ্চয় নিশ্চয়, সদায় হৈ আছে এনেকুৱা মানে মদ্যপান কৰি এইবিলাক মানে, গাড়ী সেৱন কৰে, আৰু নি পিছত যায় এনেকুৱা অঘটন হৈ যায়। এ পৰিয়ালৰ মানুহ আৰু মানে,
অ অকমান গুৰুত্ব দিব লাগে এইবিলাকত যে, পৰিয়ালে যে ছাত্ৰ-ছাত্ৰীগৰাকী বা ল'ৰা ছোৱালীটোক মানে ক'ত আছে কি কথা কি কি কেনেকুৱা বা আজি কেলি কিন্তু মই ভাবোঁ, এই কিছুমান যিবোৰ মানে বন্ধু থাকে এই বন্ধুবোৰেও মানে এইবোৰ বস্তু মাদকদ্ৰব্যৰ সেৱনত মানে তেওঁলোকেও মানে অৰিহণা যোগ
হয়, হয় হয় কিছুমান মানে অতি বহুত ভাল ঘৰৰ ল'ৰা থাকে ভাল থাকে, কিন্তু পিছত যে এনেকুৱা হৈ যায়।
হয় বি- অ' বিদ্যালয়, মহাবিদ্যালয়ত নতুনকৈ অহাৰ পিছত মানে এনেকুৱা পৰিৱেশ পায় বা ল বন্ধুৰ লগত উম। এইবোৰ মাদক দ্ৰব্যয় সেৱনৰ কথা তেওঁলোকে মানে শিকে বা দেখে খে বুজে, উম কিন্তু এইখিনিত এইখিনিত আহ, এইখিনিতে মোৰ আৰু এটা কথা মনত পৰিল আমাৰ অলপতে, তামিলনাডুৰ যে মুখ্যমন্ত্ৰী বিজয় থালাপতি তেখেত, তেওঁ মানে এটা খুব সুন্দৰ পদক্ষেপ লৈছে তুমি জানানে?
অ' শুনিছোঁ ৰ'বা তাকে।
অ'।
তাকে এই মানে ৰাস্তা ঘাটে মানে মানে বিদ্যালয় সমূহৰ ওচৰত মানে, সেইবিলাক নোহোৱা কৰিব দিছে ন' মানে
উম উম, অ' অ' খুৰাৰ বি- বিপনীসমূহ মানে আহ একেবাৰে, মানে তাত কোনো যাতে মানে তিনিশ মিটাৰ আঁতৰতহে দিব পাৰিব, যিবোৰ আছিল সেইবোৰ ভাঙি পেলোৱা হৈছে। গতিকে, এনেকুৱা যদি আমি পদক্ষেপসমূহ আমাৰ অসম, -সমতো বা অসম চৰকাৰেও যদি লয়, মই ভাবোঁ কিছু পৰিমাণে এই নিচা অকমান হলেও নিচামুক্ত হ'ব।
হ'ব লাগে হ'ব লাগে। হ'ব লাগে কিন্তু পদক্ষেপ লোৱাটোহে মানে ডাঙৰ কথা চৰকাৰৰ কাৰণে।
হয়।
যদি আমাৰ চৰকাৰে, এনেকুৱা পদক্ষেপ লয়। তেতিয়া অতি ভাল হৈ পৰিব, কিন্তু ইমান মানে আশা দেখা নাই আৰু মই মানে, এনেকুৱা এনেকুৱা ৰাস্তা ঘাটে এনেকুৱা এনেকুৱা থাকে। আজিকালি মানে, এই যুৱতী সকলৰ কাৰণেও ভয়।
বহু ভয় হৈছে, এইবোৰ হয় হয় এইবোৰ মদ্যপান কৰি মানে তেওঁলোকৰ মানে, বিভিন্ন ধৰণৰ অপৰাধজনিত কাৰ্যত,
অ' অ'।
তেওঁলোকে লিপ্ত হয়। যাৰ ফলত মানে আমাৰ যুৱক-যুৱতী, যুৱতীসকল বিশেষকৈ। বিভিন্ন সমস্যাত পৰিব লগা হৈছে, তেওঁলোকে অকলে ক'তো অহা যোৱা কৰাত মানে ওলাই যাব নোৱাৰে, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ মানে মেইন মানে প্ৰধান কাৰণটো হৈছে এইবোৰে নিচা- নিচা জাতীয় দ্ৰব্য।
উম' ঠিক কথা। এইবিলাক মানে বন্ধ হ'লেহে তেতিয়া ভাল হ'ব। যদি এইবিলাক এনেকে চলি থাকে, কিন্তু মানে ইমান ভাল নহ'ব।
উম' উম' আমাৰ ইয়াৰ উপৰি মানে এই নিচা জাতীয় দ্ৰ-দ্ৰব্যসমূহ সেৱনৰ ফলতো স্বাস্থ্যৰ প্ৰতি যি মানে ক্ষতি হয়, সেই ক্ষতিটোত টো মানে সহজতে আকৌ ঘূ পুনৰ ঘূৰা সেই স্বাস্থ্য ঘূৰাই পোৱাটো বহুত কঠিন।
নাই বহুত কঠিন, বহুত কঠিন মানে বহুত পলম হৈ যায় তেতিয়ালৈ।
অ' অ' ঠিক আছে, বাৰু মই এতিয়া তোমাক এটা কথা সুধিব বিচাৰিছোঁ। এজন ল'ৰাই যদি মানে নিচা বহু বছৰ ধৰি নিচা জাতীয় দ্ৰব্যৰ লগত জড়িত আছে এতিয়া তেওঁ যদি মানে ভাল পথলৈ আহিবলৈ বিচাৰিছে, সুস্থ এটা শৰীৰ মানে কৰিবলৈ বিচাৰিছে, তেওঁক কেনেধৰণৰ, কি কি কৰিব লাগিব অকণমান কোৱাচোন
অ' প্ৰথমতে তেওঁ মানে শুকাম মাৰ খাব লাগিব, এইবোৰ একদমেই বাদ দিব লাগিব।
হয়।
মানে যি-যি নিচামুক্ত কৰে এইবিলাক একদম বাদ দিব লাগিব, তাৰপিছত, তাৰপিছত মানে শুকুৱমাৰ খাই পেলাই মানে ব্যায়াম যোগ কৰিব লাগিব যোগাসন আজিকালি জিমসমূহ হৈছে তাতে মানে যাব লাগিব, আৰু গাখীৰ গাখীৰৰোৱা বস্তু সেইবিলাক মানে খাই থাকিব লাগিব। তেতিয়াই মানে নিজৰ শৰীৰ মানে ভাল হৈ থাকিব আৰু হয়তো মানে সম্ভৱ হয় আৰু। সেইটো আৰু নিজৰ মনটোও লাগিব মানুহৰ। যদি মনটো নিজে সলনি হ'ব খোজে, টোপনি অ' হয়টো টোপনি লাগিব। সেইটোৱে আৰু এটা বিশেষ কাৰণ এটা আছে, এই এইবিলাক যে শিখৰ পান মচলা এইবিলাক, খাই-খাই মানে ৰাস্তা ঘাটে যে পিক পেলাই যে মানুহে
তেতিয়া পৰিৱেশ
ইমান লেতেৰা পৰিবেশ হয় ন উৰণীয়া সেতুত মই সেইদিনাখন দেখিছোঁ, অ'হ সেই ৰকিং তাকেতো সেইবিলাক মানে লাজ পাওঁ, লাজো নাপায় মানে এনেকুৱা এনেকুৱা পৰিৱেশ কৰিলে, মানে অসমৰ মানুহ এনেকুৱা অ' হয়, হয়।
হয়, এইবোৰ বহুত বেয়া দেখিব, এইবোৰ কি মানে কেনেকুৱা কি কৰিছে তামোল, গুটকা খাই?
হয়, হয়, হয়, সেইটোৱে, সেইটোৱে, সেইটোৱে মানে বেয়া কৰিছে কিন্তু।
সেইদিনা মই দেখা পালোঁ সামাজিক মাধ্যমত এটা ভিডিঅ' যে বাহিৰৰ মানে ফৰেনাৰে এগৰাকী বৃ বৃদ্ধ দম্পতী হালক মানে এজন যুৱকে মানে এনেকৈ পানী খাই ৰাস্তাত পেলাওঁতে তেওঁ ক'লে যে, আপুনি কিয় পেলাইছে পানী মুখৰ পৰা মাটিত, সেনেকৈ কওঁতে মানে সেই যুৱকজনে সেই বৃদ্ধ ব্যক্তিজনক মানে বেয়াকৈ প্ৰহাৰ কৰিছে মানে। অ' গতিকে এনেকুৱা ধৰণৰ কাৰ্যবোৰে হয়তো তেওঁ মদ্যপান কৰি আছিল।
হয়, হয়, হয়।
এনেকুৱা ধৰণৰ হ'ব গতিকে আমাৰ আমি বাহিৰৰ জাপান, আদিৰ পৰা ঠাইৰ পৰা শিকিব লাগে এইবোৰ কথা।
উম, নিশ্চয় শিকিব লাগে, ইমান চাফ চিকুণকৈ ৰাখে এইবোৰ।
উম, উম, এতিয়ালৈ বন্ধু আজি বহুখিনিয়ে আলোচনা কৰিলো। আমি পাছলৈ আকৌ ভালকৈ এনেকৈ এইবোৰ বিষয়ে আলোচনা কৰিম।
হয়, হয়, নিশ্চয় নিশ্চয় তাকে। অ', তাকে তাকে তাকে ভাল লাগিল শুনি পেলাই তাকে বহুত কথা জানিব পালো। তে ঠিকে আছে দিয়া ভালে, ভাল লাগিবা অহ, অ', অ'।